হেল্ল' অঁহ কি কৰিছা? শুনিছোঁ।
অ, মই এয়া অ আজৰি হৈ পেলাই বাচন অলপ আছিলে ধুলো, ধুই পেলাই আহি পেলাই অকনমান বহি লৈছো।
গৰম মই তোমাৰ অকমান পঢ়ি আছ ছিলো পঢ়ি-পঢ়ি এনেই বাগৰি আছিলো এতিয়া।
অ, কিবা খালানে নাই?
হেৰি খালো। তিয়হ খালো, নাচপতি খালো।
অ', অ। ৰাতিপুৱা তুমি বেলেগ একো নো- এই বা, ও-নহয় বা মানে ৰবা কালিতকে দেখোন অকমান বতাহটো আজি, অকণমান বতাহ মাৰিছে।
হয় ন ইয়াত বতাহ চতাহ নাই খালি ৰ'দো কম দিছে, কিন্তু গৰম খুব।
ৰ'দটো নাই ইয়াত ইমান গৰমটোতো আছে বাৰু। অ, ইটো আছে পুৰা। কিন্তু হেৰি আৰু অকমান ফি ফি কে বতাহ অকন মাৰিছে।
হা কি খালা তুমি?
মই ৰুটি খালো। ৰুটিয়ে কলে তাৰপৰা চাহ একাপ বনাই ললো আও। তেনে মই ভাতটো বনালোৱে বাৰু। আৰু কিবা অলপ ভাজি-চাজি কৰিলেই হ'ব। এও কথাই কৰি ল'লো। পুৱাই - পলুৱাই তাৰপিছতে আকৌ এই কালিৰে গা ধুৱোৱা কাপোৰ কিছুমান হেৰি হৈ আছে। এই কালি ৰাতি বৰ ভাগৰ লাগিলে মই থৈ দিলো দেৰি হল। এতিয়া সেইবিলাক হেৰি কৰিব লাগিব জেপা কোচা। কালি আকৌ আজি আকৌ মোৰ কি হ'ল দুবাৰ দুবাৰ গা ধ'ব লগা হ'ল মানে মোৰ অকণমান পেটটো বেয়া হৈ আছে অলপ প্ৰব্লেম এটা দি আছে। অ কি বাৰু তোমাৰ গেষ্ট নাই মোৰ মানে নহয় মোৰ অলপ মানে ঠিক চেণ্টি টাইপৰ আৰু। মই আকৌ সেই হেৰিহে খালো। এই যে মচন্দৰি যে।
অঁ।
মচন্দৰে অলপ আনি পেলাই ৰাতি সেয়াও খালো। তাৰপিছতে মধুুৰৰিআম এজোপা আছে নহয় এইফালে পাছফালে মধুৰিআমৰ কোহপাত
তে আমাৰ ঘৰত মানে কি কয় মা দেউতাহঁতে মধুৰিআমৰ কুহপাত কলা জা জামু যে ক'লা জামুৰ চাহ ক'লা জামুতোতো বহুত বেমাৰত উপ কাৰী গম পোৱা নে নোপোৱা খোৱা নে কোলা জামো?
খাও -খাও আমাৰ ঘৰৰ ওচৰেৰে এঘৰত হৈছে সিদিনাখন মোক বাটত দেখি তেওঁ দি পঠিয়াইছিলে খালোঁ দেউতাক খোৱাও ভাল দেউতাক
বহুত ভাল আৰু চুগাৰটো ভাল কি জানা নাজানা? চুগাৰৰ ভা এ চুগাৰতো নহওঁ হ ক'লা জামুটো কলা জামু তাৰপিছত আকৌ হেৰি এইটো আইৰনৰ কাৰণে হিমগ্লবিন যা কম থাকে তাহাঁতি খোৱা বহুত ভাল ছিজনত ফলবোৰ চব ভালো চব উপকাৰী জানানে? কিন্তু একেটা বেমাৰত অ, যেনেকে আকৌ হাৰ্টৰ কাৰণে অৰ্জুন গছ ছৰ চাল এই যে কেজু গছ যে বহুত উপকাৰী তাৰ মানে অ, তাৰপা কি কলো মই হেৰি মধুৰি আমৰ কুহ হিপাতৰ লগতে মই হেৰি কৰিলো কলা জামুৰ চাল অকণমান থেতেলিয়াই লৈ পেলাই এ আগত তে মানে দেউতাহঁতে মাহঁতে তেনেকে কৰে যে সেইটো খুবেই ভাল অ, ডিচেনট্রীৰ কাৰণে। অ, সেয়া খালো তাৰপিছত ঔষধো আছিল কিন্তু মই ঔষখ খিনি নেখাওঁ বুলি নেখালোঁ আকৌ ৰাতি মই কি কৰিলে এবাৰ অ, মচন্দৰিটো পেটৰ কাৰণে ভাল বহুত ভাল ঠাণ্ডা বস্তু।
তাৰপা গাটো ধুবলৈ যাওঁতে মই বোলো ন' হেৰি কৰো এমুঠি লৈ আহিলোঁ আহি কি কৰি খাওঁ খা মই কি কৰিলো জানে প্ৰেছাৰতে দি পেলাই তেনেকেও কৰিব পাৰি, আজিকালিতো পাতত দিয়া চিষ্টেমটো নাই। মানে সুবিধাটো নাই আৰু। মই কি কৰিলো সৰু প্ৰেচাৰ কুকাৰটোতে বস্তু হেৰি কৰিব পাতকেইটা ধো ধুনিয়াকে ধুই চাফা কৰি মই একেছ চিমত দি পেলাই প্ৰেছাৰ কুকাৰটো গেছত দি দিলো অকমান সময় থকাৰ পাছতে তাৰ পিছতে হুছেন এটা মাৰি লাগিব বাৰু উ সেইখন মানে সানি পেলাই তেনেকে একে খাই দিছো আৰু ডিঙিত পেলাই ব বস্তুটো ইমান ভাল নেপাওঁ কিন্তু উপকাৰী কাৰণে খাইছো।
ঠিকে অৰ্জুন গছ অৰ্জুন গছ আমাৰ ইয়াত সাধাৰণতে পোৱা যায় যে এনে
যায় যায় অলো আছো
মই চিনি নাপাও গছটো মানে
অ চিনি নোপোৱা ন অ মই দেখিলে ধৰিব পাৰো ধৰা এডালে বুলি তোমাক এতিয়া কেনেকুৱা ধৰা মই বৰ্ণনা কৰি দিব নোৱাৰিম।
হা -হা
উম আৰু বহুত মানুহে জানে নহয় আজিকালি এই গছ উপকাৰিতা কথা কি কৰে জানানে তুমি চাবা। গছ, এই যিবিলাক ৰাজহুৱা জেগাত থকা গছ বোৰ আৰু। ধৰা ৰাস্তাৰ কাষত থাকে।
অ - অ -অ -অ
এই আমি পঢ়ি থকা দিনতে আৰু যিখন মানে তেতিয়া হাইস্কুল আছিলে এতিয়া হায়াৰ ছেকেণ্ডাৰী। হ সেই হাই স্কুলখনলৈ হাই ছেকেণ্ডৰীখনলৈ যাওঁতে মানে ৰাস্তাতে পাই যায় আমাৰ তাত আৰু মোৰ মা ঘৰৰ সেইখিনিৰ কথা কৈছো।
অ- অ
আমি অহা যোৱা কৰিলে দেখো আৰু গোটেই গছডাল খাই মানে ছাল উ মানুহে উঠাই-উঠাই-উঠাই-উঠাই গোটেই গছডাল, তুমি দেখিলে ধৰিব পাৰিব যে এইবোৰ ছাল মানুহে লৈ গৈছে। মানে বহুতো উপ উপকাৰী তুমি চাহ বনাই খাব পাৰা কিন্তু গাখীৰৰ লগত খাব পাৰিলে বেছি ভাল। গাখীৰ মানে গাখীৰ উতলা গাখীৰ লগত সেইটো থেতেলিয়াই ৰসটো বহুত উপকাৰী
মোৰো পেটটো কালিৰ পৰা বেয়া কালি পৰহি বা মানে এনেকুৱা নহয় একেবাৰে নন ষ্টপ নহয় কোনোবা এটা সময়ত বহুত। টো পকাইহে একদম ৰ'ব নোৱাৰি কালি এটামান বজাত হৈছে ক্লাছ কৰি অহাৰ পিছত ন ভোকত। নহয়-নহয় পেটটো বিষাই। একদম পেটটো বেয়া কৰি আহে মানে, যাব লগা হৈ যায়গে।
অ', বুজিছো। কিহৰ কাৰণে হয় বাউ? গৰম কোমালেও হয় অ।
অ 'সেইটো কাৰণে হ বাৰু ৱেডাৰটো বহুত কেইদিন চেইঞ্জ হৈ আছে না বৰষুণ গৰম চবৰে জ্বৰ হৈছে আৰু একে কপনি জ্বৰ হৈছে ছে।
আপুনি লগত কিছুমানৰ শৌচ আছে কিছুমানৰ বমি আছে
অ', সেইটোৱেইটো। কি হৈছে, মোৰতো শুনিলেই ভয় লাগে-গে ডেংগু-চেংগু হৈছে নে। কিছুমানে কৈছে এইটো ভাইৰেলৰ কাৰণে হৈছে ভাইৰেল
মই সেইটোকে ভাবিছো ভাইৰেল জৰে হ'ব। কাৰণ আমাৰ হৈ গ'ল নহয় গোট পাৰে ভাইৰেল জ্বৰ আৰু ঘৰ খনৰ এজনৰ হলে যে সকলোৰে হয়, তুমি জানানে?
সেইটো হয়।
আৰু ভাইৰেল যতটো কি ঔষধ খালা নহয় ভাল হৈছে আকৌ কাইলৈ উঠিছে তেনেুৱোৱা মানে সহ্য কৰিব ল তাৰমানে তুমি এসপ্তাহ তোমাৰ থাকিবই আৰু তোমাক কি কলো মই এসপ্তাহ থাকিবই ন ইমান মান মানুহৰ হৈছে
মই আজি ৰাজমাহ এই বহুত আগতে ৰাজমাহ আনি থৈছিলো মই বোলো আজি বনাও নেকি, দেউতাই খুৱাও ভাল তাৰ পিছত কেইটামান তিয়াই তত ব প্ৰেচাৰ কুকাৰত বইল কৰি দিলোঁ বোলো তাৰপিছত বনাম দেউতাক আকৌ ক'ৰবালৈ গুচি গ'ল, গ'লগে।
অ' কোনে হল ন
জানো বেগটো লৈ গ'লগে। নেখায় বোলে ভাত। এ, খুৰা আহিলে নেকি তেওঁৰ গাড়ীতে গ'ল চাগে তাৰপিছত সেয়া। এতিয়া বনাবলে এলাহ লাগিছে। তাকে অ ৰাতিলে বনাও নেকি
মই সেইদিনাখন ৰুটিৰ লগত বনালো খাবলৈ। মই তাত কি দিলো জানা গোটা মগু মিক্স দিলো।
অ ভাল লাগিব খায়।
ভাল লাগে ধুনীয়া লাগে ৰুটিৰ লগত ভাল লাগে আৰু।
আলু নিদো বুলি ভাবিছো।
মই আকৌ আলু দিছোঁ যেনিবা।
মই আলু দি বনাইছো আগতে এবাৰ নিদো বুলি ভাবিছো।
অ খুধাই বনাবা ন? এই কিছুমান ষ্টেটত যে বাহিৰত আৰু। অসমৰ ৰাজমা চাউলটো যে মানে ভাত তাৰো খালি বাপৰে ফেমাচ কিন্তু ইমান মই টেষ্টি নোপালো। এ টেষ্টি নাপালো কিন্তু খায়, খাইছো বাৰু।
বহুত খায়, বহুত খায় তেওঁলোকৰ ৰাজমাহ চবলটোয়ে মেইন।
কিন্তু কিন্তু কি বেলেগ একোৱে নালাগে জাননে তুমি মই দেখি আছো মানুহ বিলাকে ৰাজমা চাউল দিব বুলি বুলি কয় নহয় তাৰপিছত দিয়েহি যে। মই ভাবিছো আৰু ইয়াৰ লগত বেলেগ কিবা দিব নাই অকণ অকণ চাটনি টাইপৰ কিবা অকণমান দিয়ে আৰু মানে এ ফ্ৰাই জাতীয় বস্তু বা চব্জি জা সেইবস্তু লগত একো নাই, খালি ৰাজমাহটো অলপ গেভী টাইপ সৰু হয়, ধৰা জোল, জোলেই হয়, মানে অকন গ্ৰেভি টাইপৰ আৰু। তাৰপিছত কিন্তু মানে হেৰি পিছল - পিছল মানে ঠপ থুপ-থুপ থুপকৈ হোৱা নিচিনা হয় মই ভাবিছো তাত কিবা দিয়ে খাৰ জাতীয় বস্তু। বস্তু মানে ধৰা এটা খাৰ আমাৰ অসমীয়া মানুহেতো কলাখাৰটো বনাই খাওঁ ন। ভীমকলৰ গছ শুকুৱাই কাটি শু খুৱাই পুহ পেলাই সেইটো সেইটো ব উপকাৰীয়ে পেটৰ কাৰণে কিন্তু এইটো হেৰি হ'ব নেকি মোৰ অনুমান এইটো কি কয় যি এটা যে খোৱা চৌদা কয় নহয় খোৱা চৌদা - খোৱা চৌদা এটা কিনি পায় নহয়। হেই খোৱা চডাটো দীয়ে মোৰ অনুমান। কাৰণ একদম বিজল, বিজল লুথোপথোপৈ চাদটোও তেনেকুৱা হয়, বেছি ইমান মছলা নিদিয়ে কিন্তু তাত। মই দেখিছোঁ ৰঙা হয়, তুপাষা ওলাই বাৰু কিন্তু ওলাই বাৰু। কিন্তু মই অকণো টেষ্ট নাপালোঁ, সিহঁতৰ যিটো মানে হোটেলত ৰাজমাহটো। মানুহবিলাকে তাকেই খালে।
মই খাইছিলো বাহিৰত ৰাজমা চাওল মই ইউনিভাৰ্চিটি এম চি যাওঁতে এম চি বাহিৰত এদিন খেল এখনত বনাই আছ তাত খাইছিলো ৰাজমাহ চউল আৰু লগত ডাঙৰ - ডাঙৰ পাপৰ দিছে ৰিং পাপৰ। ক নাজানো আৰু ক এইটো বাহিৰৰ ষ্টাইলত খাই ভালেই লাগিলে। ইমানো বিশেষ নহয় আৰু লগত ৰিংক পাপৰবোৰ মানে এনেকে বাহিৰত খাবলগীয়া বস্তু ন বুলি ম ভাবো আৰু ধৰা দালি ভাতৰ নিচিনা।
হয়তো ইয়াত, হয়তো ইয়াত অকমান ভাল পাইছ আচ্ছা কিন্তু মই য'ত খাইছো এইফালে দেলহিৰ পৰা আগত কি জেগা আছিল সেইখিনি পাহৰিলো নহয় গাড়ী ৰাখি পেলাই খাইছিলোঁ বা ফুৰিবলৈ যাওঁতে আৰু তাৰপিছত সেয়া মই কিন্তু একেবাৰে বেয়া পালো মই মানে ভোকত থকাৰ কাৰণে খাবলৈ লৈ পেটলৈও নাযায় শান্তি লাগিছে মানে তেনেকুৱা অকণো টেষ্ট নাপালো খাই মই। এনে ৰাজমাহটো খোৱা ভালেই বাৰু। মই কিন্তু ৰাজমাহতকৈ কোনটো ভাল পা লুবিয়া এটা আছে যে গা সৰুতো
অ 'এটা সৰু বগাাকে নামটো নাজানো কিন্তু
লুবিয়া-লুবিয়া সেইটো খাই মই বহুত বেছি ভাল পাওঁ। বেছি ভাল লাগে এইটো টেষ্টি
টেষ্টি মোৰ বাৰু এতিয়া গৰম দিনত মগু দালিত উম, কঠাল গুটি দি নেমুচ চুপি দিয়া দালিকনৰ বাহিৰে একো শান্তি নালাগে কিন্তু
মতি
চোৱা আৰু দেই
কঠও খাইছে ন
কঁঠাল আইতাই আনোতে খাইছিলো কঠাল ইমান এটা খোৱা নাই বাৰু
কিন্তু খাব লাগে কঠালতো এনেকে মাল্টি ভিটামিন থাকে ন। আৰু চিজনৰ ফল আচলতে চবেই খাব লাগে কিন্তু কেইটামান ফলত বেছি হেৰি থাকে আৰু। বিটামিন
উম
তেনেকুৱা কঠালটো খাব লাগে হজম কৰিব পাৰিলে খোৱাটো খুবেই ভাল কথা আৰু।
অ বাৰু। ন দিয়া হ'ব দিয়া